হে'ল্ল অ মই এই এনেই আছো এইমাত্ৰ ভাত খালো তই কি কৰি আছোঁ?
এ এনেই আছো এ বিচনাতে পৰি আছো ভাত-চাত খালো আমাৰ আজি ইমান দিদ তাৰ পিছত ৰাতিপুৱাৰ পৰা হাল্লা হলুষ্টোল গোটেই কেম্পাছতো পানী নাই মানে
অ
সেইকাৰণে মানে বহুত মানে ক'ব গ'লে বহুত মানে দিগদাৰ অ মানে আমাৰ ইফালেটো ক'ব গ'লে আমাৰ এইটো জেগাতো ক'ব গ'লে মানে পানীৰ কাৰণে মানে বহুত হাল্লা-হুলস্থ। হৈ থকা হৈছে কাৰণে পানী নাই এইটো জেগাত বহুত মানে তোৰ পানীৰ স্কৰিচিটিটো মানে দিন ভাই দিন মানে বাকী বাঢ়ি গৈ আছে মানে মানুহবোৰৰ এটা কথা পানীটোতো প্ৰত্যেকটো মুহূুৰ্ততে পানী যি উ দৰকাৰ হয় ন তোৰ ধোৱা পখলাৰ পৰা আদি কৰি তোৰ যিকোনো কামত তৰা হাতখন লেতেৰা হ'ল তো পানীটো লাগে। ত 'খোৱাৰ পৰা আদি কৰি চব যদি পানী খিনিয়ে নাথাকে বহুত মানে উ হেৰিৰ সৃষ্টি হৈ যায় ন সমস্যাৰ
অঁ
সেইকাৰণে বহুত মানে প্ৰব্লেম হৈ আছে তোৰ পানীক লৈ কেনে এতিয়া মানে আমাৰ ইয়াতে মানে তোৰ ৰেগুলাৰ নহয় পানীটো লগতে তোৰ মানে গ্ৰাউনড ৱাৰ টো যোনটো হয় সেইটো নাইকিয়া হৈ গৈ মানুহোৰে বৰিং কৰি দিয়ে ন আজি কালি যাৰ ফলত বৰিং কৰি দিয়াৰ লগে লগে কি হয় মাটি মাটিৰ দলৰ যোনখিনি পানী থাকে সেইখিনিতো বহুত বহুত বেছিকে টানা যায় যিহেতু আজিকালি সেই ইলেক্ট্ৰিক মটৰ বোৰেদি পানী টানে তো তাৰ কাৰণে কি হৈছে মানে পানীৰ যোনটো গ্ৰাউণ্ড ৱাটাৰ লেভেল হয়েইটো বহুত তলত গুচি গৈছে যাৰ কাৰণে তোৰ মানে বহুত দিগদাৰ হৈ গৈছে মানুহবোৰৰ মানে আমাৰ
বাঢ়িছে ন ত' চব মানুহৰ নিটবোৰ বাঢ়িছে গহুত মানুহে একচেলি ৱেষ্টটো কৰে আচলতে ক'ব গলে
হয় বহুত মানুহে মানে দেখিছো যে মটৰটো চলালে কিন্তু পাহৰি যায় অফ কৰিবলৈ পানী পৰি থাকে টেংকিৰ পৰা বা বাথৰুমত গল টেপ টো খুলি কেনে বা কিবা কৰি আছে পানী পৰি আছে ইফালে অফ কৰা নাই বা কিছুমান আজিকালি মানে বাচ্ছাবোৰো শিকাব লাগে ন যে যে ব্ৰাছ কৰোতে এটলিষ্ট যে ব্ৰাছ কৰি থাকে তেতিয়া টেপটো অফ কৰি থৈ দিব লাগে বা কিছুমানক দেখিছো এই বাচ্ছাবোৰে টেপটো খুলি থৈ দিয়ে মাক বাপে কৈ কোনে কয় কিন্তু সেইখিনি শিকাব লাগে ন সেইখিনি যদি শিকাই যে পানীৰ অপব্যৱহাৰ কৰিব নালাগে কাৰণ কিয়নো এটা ৰিচ'ৰ্চ হয় আৰু বহুত ভেলুুৱেবল ৰিচৰ্চ হয় যোনটো তোৰ মানে ক'ব গ'লে উম পৃথিৱীতো ক'ব গ'লে বহুত কমে মানে ফ্ৰেচ ৱাটাৰ আছে ন যদি আমি যদি নৱ আমি জীয়াই কেনেকে থাকিম যদি পানী নাথাকে সেইখিনি মানুহবোৰে বুজি নাপায় যাৰ ফলত আজি যি এনেকুৱা সমস্যাৰ সন্মুখীন হব লগা হৈছে মানুহবোৰে
উম উম আমাৰ পিছৰ জেনেৰেশ্যন টো বহুত কথা আছে ন দি এতিয়াই আমি গোটেই এইবোৰ এক্সপ্লৰ কৰি দিওঁ একে অকনমান ভাবিব লাগে কথাাটো
আৰু অ ক'ব গলে এতিয়া কি হৈছে তোৰ অ মানে মানুহবোৰে বহুত অপব্যৱহাৰো কৰে যে এ বাচন ধুই আছে ইফালে চাবোন দি মানে মাজি আছে প্লেট কেইখন কিন্তু পানীতটো খুলি থৈ দিয়ে সেইটো কৰিব নালাগে ন যেতিয়া মানে মাজি লওক তাৰপিছত মানে পানীতটো খুলি কেনে বাচনতটো ধুব লাগে ত' মান সেনেকুৱা কৰিব লাগে বা ধ যোনখিনি পৰি যত যি পানী ব্যৱহাৰ কৰিব লাগ খিনিয়ে ব্যৱহাৰ কৰাটো উচিত হয় কিছুমান মানুহ দেখো এই পানীৰ ওপৰত পানী পেলাই আছে পেলাই আছে মানে নাজানে কেনেকে মানে মেনেজ কৰিব লাগে বা কিবা সেইখিনি বেয়া হয় ন আৰু এটা কথা যোনটো গ্ৰাউণ্ড ৱাটাৰ হয় ত মাটিৰ তলৰ পানী সেইখিনি চাই এতিয়া মাটিৰ ওপৰতহে বাউণ্ডাৰী আছে এইটো আমাৰ ঘৰ এইটো বেলেগৰ ঘৰটো বেলেগৰ ঘৰ মাটিৰ তলত টো বাউণ্ডাৰী নাই এঘৰে যেতিয়া বৰিং কৰি দিয়ে চল্লিশ ফিট ইমান ফিটৰ তললৈকে তেতিয়া যোনখিনি সিহঁতে সিহঁতে টানি লৈ যায় বাকী খিনিলৈকে কি থাকিব বাকী খিনি মানুহৰ আগতে মানুহবোৰে কল টিউবৱেল মাৰিছিলে দমকল মাৰিছিলে পানী ওলাইছিলে মাটি আজিকালি দেখিবলৈ পোৱা নাযায় কাৰ মাটিত অলপ পানীয়ে নাই দমকলেদি পানী কেনেকে ওলাব নোলায় ন অভিয়াচলি
উম, উম, উম।
আৰু আজিকালি যিহে নদীবোৰো যিমানহে লেত হৈছে তাৰে পৰা ডাইৰেক্ট পানীও ল'ব নোৱাৰে মানুহবোৰে আজিকালি সেই নদী বোৰত লেতেৰা জাবৰ জোথৰ পেলাই নদী বোৰো মানে লেতেৰা কৰি দিছে আগতে মানুহে নদীৰ পৰা পানী আনি কিনে ধুনীয়াকে এ, শিল বালি কিনে তাতে মানে ফিল্টাৰ কৰি কেনে খাইছিলে আজিকালিতো সেইটোও কৰিব নোৱাৰে তাতে উল্টা বেমাৰহে হ'ব। আৰু তোৰ মানে পানীতো চাফা হোৱাটো বহুত প্ৰয়োজনীয় কাৰণ যদি পানীৰ পৰা বহুত বেমাৰৰ সৃষ্টি হয় যেনেকে টাইফইড হয় আজিকালি, তাৰপিছত তোৰ বহুত এনেকুৱা নিমনিয়া নিচিনা বেমাৰবোৰো পানীৰ পৰাই হয় ন'। ত' সেইবোৰত কাৰণে মানে ত পানীটো মানে যে চাফা পানী খা খোৱাতো বহুত ইম্পৰ্টেন্ট হৈ গৈছে।
ত' এতিয়া মানে যদি মানুহবোৰে মানে উ পানী বচাব পাৰে যদি ৰেইন ৱা হাৰ্ভেষ্টমেট কৰে কাৰণ আমাৰ যোনখিনি আমি যোনখিনি জেগাত থাকো সেইখিনিত ত' ভাল খিনিয়ে তোৰ বৰষুণ পোৱা যায় মানে আমাৰ জেগা খিনি আমাৰ অঞ্চ চলত ভালে খিনিয়ে বৰষুণ দিয়ে। এতিয়া মানুহ যদি সেই বৰষুণৰ পানীটো যদি সাঁচিবলৈ জানে বা সাঁচি কেনে যদি ব্যবহাৰ কৰে মানে সেইটো কোৱা নাই যে বৰষুণৰ পানীটো দি খাওঁক বা গা ধুৱক বা সেইটো নহয় বা এই যোনখিনি নৰ্মেল মানে ঘৰৰ কাম হয়। তই যেনেকে বাচন ধোৱা বা কাপ কাপোৰ ধোৱা সেইখিনি যদি ব্যৱহাৰ কৰিব পাৰে বা ফুলত পানী দিয়া বা গাড়ী খনকে ধোৱা চোতাল তোতালতে পানী মাৰা সেইখিনি যদি পানী খিনি তেনেহ'লে এইখিনি পানী আমি খোৱা বা খাদ্য বনোৱাত ব্যৱহাৰ কৰিব পাৰোঁ হয় নে নহয়।
উম, উম, উম।
সেইকাৰণে মানে মানুহবোৰে সেই ৰেন ৱাটাৰ হাৰ্ভেষ্টমেণ্টতো মানে ধ্যান দিব লাগে সেইবোৰ শিকাব লাগে বা ইচ্ছাবোৰক যে বৰষুণ যেতিয়া বাল্টিং মগ যিয়ে আছে সেয়া পাতি কেনে পানী যদি সংৰক্ষ ক্ষন কৰিব পাৰে তে সেই পানীটো পিছলৈকে ব্যৱহাৰ কৰিলে ত বহুত পানী বাচি যায় ন'।
অ' বাচে বাচে।
সেইটোৱে ত' সেনেকুৱা কৰিব লাগে আৰু। বাকী এনে তহঁতৰ ফালে এনে প্ৰব্লেম নাই ন' পানীৰ?
প্ৰব্লেম মানে মাজে মাজে এনেকে হৈ থাকে এনেকুৱা সদায় ঘনাই নহয়। কিন্তু মাজে মাজ হৈ থাকে আৰু মানে অ' কি-কিনিব লগীয়া হৈ যায় পানী মানে।
অ' সেইটোৱেতো উম।
প্ৰায় মানে চব যিবোৰ চাইডৰ ঘৰো আছ ফেমিলি আছে তেওঁলোকেও কিনে মানে।
অ', অ', মানে নহয় পানী খতম হ'লেতো বাৰু গোটেই অঞ্চলটোতে খতম হ'ব নহয় ইটো সিটো কিনিলে। এঘৰে নহয় গোটেইখিনিয়ে কিনিব লাগে। আৰু বাকী এনে কি কয় এনে তহঁত ৰেইন ৱাটাৰ হাৰ্ভেষ্টমেণ্ট বা কিবা এনেকুৱা কৰোঁ নে?
অ' ৰেইন ৱাটাৰ হাৰ্ভেষ্ট মানে আমি অম যিটো বৰষুণৰ পানী হয় সেইটো কেতিয়াবা মানে মায়ে বাল্টিংটো পাতি থৈ দিয়ে হা তাৰ পিছত সেইটো ধৰ এতিয়া অ' মাৰ অকমান গাৰ্ডেনিঙৰ চখ আছে মানে ঠিক আছে। ত' সেইটো কাৰণ তাতে মানে ফুল চুলত পানী চানী দিয়ে মায়ে সেইখিনি দি তাৰ পিছত ঘৰ মোচা সেইবোৰ পানী চানী লাগে নহয়। ত' তলৰ অ চোতাল তোতাল চাফা কৰা সেইবোৰ পানী দি মানে মায়ে কৰে আৰু যিহেতুকে আমাৰ এইখিনিত পানী বহুত দিগদাৰ মানে এনেই সদায় নহয় কিন্তু যেতিয়া হয় মানে তেতিয়া দুদিন তিনিদিন নাহে
সেইটোৱে সেইটোৱে। আমাৰো একে সদায় কাৰণে নহয় মানে ধৰ সপ্তাহত কেইদিনমান কাৰণে নাহে তেতিয়া। পানীতো ডেইলী লাইফত লাগিবই নয় এতিয়া সপ্তাহত দুদিন নাহিলে বোলে চলি আছো সেইটোতো নহয় তেতিয়া কিনিব লাগে আৰু আৰু আৰু এটা কথা যে কি কয় এতিয়া যেনেকে বৰষুণৰ পানীটো এতিয়া বৰষুণৰ পানীটো ডাইৰেক্টলি ইউজ কৰিব নোৱাৰা হৈ গৈছে কাৰণ কিয় আজি আজিকালি যি পলিউচন আকাশত মানে যোনবোৰ এয়াৰ পলিউচনৰ কাৰণে মানে তাতে যোনবোৰ এচিড ফৰ্ম হৈ থাকে সেইবোৰ ফালেদি যেতিয়া বৰষুণটো পাছহৈ আহে' মানে বৰষুণটো মানে এচিডৰ নিচিনা মানে ক'ব গ'লে হেৰি হৈ গৈছে ন আজিকালি য'ত নেকি কাৰ্বনিক এচিড ছালফনিক এচিড এনেকুৱা নিচা এচিড পোৱা যায় আজিকালি পোৱাও যায় যে এচিড ৰেইন হয় বা কিবা হয় এচিডৰ বৰষুণ হয় ত সেইটো কাৰণে সেইটো সেইকাৰণে ডাইৰেক্টলি ইউজ কৰিব ভয় লাগে দেচোন যি কাৰণ স্কিনৰ কাৰণেও ভাল নহয় আৰু এইবোৰ যিবোৰ স্কিন কেৰ নিচিনা বেলেগ বেলেগ বিভিন্ন ধৰণৰ ডিজিজো আহিব পাৰে বেমাৰো আহিব পাৰে সেইকাৰণে মানে সেই আৰু আউটাৰ যোন যোনখিনি মানে বাহিৰা কামৰ কাৰণে হয় সেইখিনি কামত ব্যৱহাৰ কৰিবতো পাৰিম বাৰে নে যদি গা চা ধুৱা পাৰে চাফা পানীয়ে ব্যৱহাৰ কৰিব লাগে সদায় আৰু খোৱা পানীটোতো স্পেচিয়েলি ফিল্টাৰ চিল্টাৰ আজিকালি তো বাৰু বহুত কিবা কিবি ফিল্টাৰ ওলাইছে একোৱা গাৰ্ড বা কিবা কিবি সবোৰজ কৰিব লাগে মানুহে আগৰ দিনত বাৰু আমি দেখিছিলো আগৰ দিনত মানে কি আৰু আমি সৰু থাকোতেই দেখিছিলো যে এই ই বালি তাৰ পিছত পাথৰ কয়লা দি মানে মানুহে ফিল্টাৰ কৰিছিলে সেইটোতো আটাইতকৈ ভাল কিন্তু আজিকালি আৰু মানুহবোৰ নকৰাই হৈছে সেইবোৰ দেখ খাহ পাব আৰু কাৰণে আজিকালি এইবোৰ ফিল্টাৰবোৰ আহি গ'ল আৰু কোনে এইবোৰ ইটা বালি দি কেনে মানে সবোৰ ই দেৰি দি থাকিব এক টুপ একটুপকে পানী পৰিব তাৰ পিছত চাফা হৈ আহিব কিন্তু সেইটো পানীটো আইতা তাইতকৈ চাফা আজিকালি যোনটো পানী চাফা কৰিবলৈ ফ্লোৰীনেচন ফ্লোৰিন ব্যৱহাৰ কৰে বা ব্লিচিং ব্যৱহাৰ কৰে সেইটোতো বহুত বেয়া হয় কাৰণ সেইটো কেমিকেল হয় ন
অ কেমিকেল উম উম
যদি আমাৰ চুলি সৰে বা ক'ব গ'লে আজিকালি পানীৰ আইৰন পোৱা যায় চুলিৰ নষ্ট কৰে বা আমাৰ স্কিনৰো হেৰি কৰে বা সনে হৈ গৈছে বা কাপোৰ চাপোৰ বোৰতো দাগ হৈ যায় আজিকালি পানীৰ কাৰণে কাৰণ কৈ তাতে সেই কেমিকেল থাকে ন সেইকাৰণে সেইটো মানুহবোৰে যিমান পাৰে মানে সেইবোৰ কৰাদ চে আগত যোনটো ট্ৰেদীচনেল মেথৰ আছিলে পানী ফিল্টাৰ কৰা বা চাফা কৰা সেইবোৰে মানে মানুহবোৰে হেৰি কৰিব লাগে মোৰ মতে কাৰণ কিয় কি হৈছে এতিয়া ক্ষতি আমাৰে হৈ আছে মানুহে টেকনিক টো ওলাইছে ঠিকে আছে টেকনিক ওলাই কিনে টো চাব লাগিব ন ক্ষতি হৈ আছে যে আমাৰ ক্ষতি হৈ আছে এই কাপোৰ কানি ৰঙচুৱা হৈ যায় চুলি তুলি খৰা হৈছে আজিকালি সৰু সৰু বয়সতে তিনি যুজ বোৰৰে চুলি পকা চুলি পকাত তো আজিকাল নৰ্মেল হৈ গৈছে এইটো ডেফিচিয়েঞ্চিৰ কাৰণেও হৈছে বাট তথাপিতো পানীৰ কাৰণেও হৈছে এটা কাৰণ পানীও হয় এইটো পানী যদি বেয়া হয় সেইটোয়ে আৰু এতিয়া মানে মানুহবোৰৰ মানে বহুত সমস্যা হৈ গৈছে স্পেচিয়েলি যোনবোৰে চহৰৰ নিচিনা জেগাত থাকে কাৰণ কিয় পানীৰ মাটিৰ তলত যদি ৰিচোৰ্চ আছে দশ ঘৰ অ এক হাজাৰ মানুহৰ কাৰণে তাৰ সেই জেগা খিনি তাতে তি হাজাৰ মানুহ আছে বাকী দুই হেজাৰ কি কৰিব সেনেকুৱা নিচিনা কথা হৈ গৈছে ন, সেইকাৰণে অভাৰ এক্সপ্লইটেচন কৰিব নালাগে ৰিচোৰ্চৰ অলপ ধ্যান দি কেনে মানুহবোৰে যদি অলপ যদি প্ৰিকচন লয় ইউজ কৰে তেতিয়া ভাল আৰু।
উম, উম, উম।
সেইটোৱে। উম, উম, তাকে দে তে ঠিক আছে। দে পিছত কথা পাতিম আৰু উম, উম।
অ', অ', দে উম।